হেল্ল'
আহইছে আহইহে মাটো আহিছে।
কি কৰিছ?
এয়া গৰু আনিবল ওলাইছো।
অ', ভাত খালি?
খলো।
কিহেৰে খালি?
মাছ, দালি।
অ মা তবি ধৈছিলি নাই কৰি ধৈছিলি
নহয় যোৰ কাটিবলৈ গৈছিলোঁ
অ', তহত ফালে পানী হৈ আছে?
হৈছে আৰু শুকাইছেও গৈছেও আহিছেও।
অ', আমাৰ ফালে বৰষুণটো কমকে দিছে।
অ', আমাৰ হলেও কি, মাজে মাজে দিয়ে আকৌ গুচি যায়। এ কলৈ গৈ আছ?
এয়া আছো এনে ঘৰতে।
অ', অ', ভাত খালিনে?
ভাত খালো।
কিহে খালি বা?
ভাত দালি
আৰু
দালিয়ে খালো আজি অ'
অ', ঘৰত সকলোৱে ভাল নে।
ভাল ভাল তহঁতৰ?
আমাৰো ভালেই।
খেতি বাতি কৰিছো নে তহঁতৰ ফালে?
অ', কৰিছে।
অ' কঠিয়ী সঠিয়া তুলিব হৈছে নহয়
উম হৈছে আৰু
অ' এতিয়া ক'ত পথাৰত গৈ আছোঁ?
অ', গৰু আনিবলৈ আহিছোঁ
অ' হেল্ল' হেল্ল'
অ'
চাউণ্ডটু আহা নাই যে
জানো কি হৈছে?
তহঁতৰ ফালে টোৱেৰ নাই নিকি?
আছে।
অ', চাউণ্ডতটো অহা নাই?
অ', অ'
নাই খেলা গেম, অথনি খেলিছিলোঁ আৰু তাৰপিছত এ এতিয়া লৰা এটাই মাতিছিলে পালে আহি পালে হ'ল।
হেল্ল'।
অ'।
এই চাউণ্ডটো অহা নাই।
চাউণ্ডটো অহা নাই অ'।
অ'। তহঁতৰফালে ৰুইছে নে নাই এতিয়া?
হাল বাই আছে টেক্টৰে, ৰুইচে।
অ'।
কমকে ৰুইছে, কিছুমানে হাল বাই আছে।
উম।
আমাৰো হাল বাইছিলে।
আমাৰ ৰুলে অলপ।
অ'।
আজি আহিবি গেম খেলিম ৰাতিকে।
অ' তই আকৌ খেলিম বুলি কৈ আকৌ পলাই দিয়ে নহয় মানুহোটো।
আজি ৰেংক পুচ কৰিম আহিবি।
হ'ব বাৰু।
কাইলৈ চিজন চেঞ্জ হ'ব।
বিয়াৰত, নতুন বিয়া পাছ, আহিব নহয়।
এইবাৰ পইচাটো মাৰি দিবি আৰু বুয়া পাছৰ।
অ' মই হেইটো সোমায় নহ'লে মাৰি দিলোহেতেনে আজিয়ে।
উম। আজি যোগাৰ দিবা যাবি নে নাই?
যাম বুলি ভাবিছোঁ, কি হয় এতিয়া দেখা যাব।
উম, অকলে যাওঁ নে কোনোবা যায় লগত?
আৰু লগৰ এটা যায়।
অ'।
তই যাওঁ নে নেযাওঁ?
মই নেযাওঁ।
কেইলে বা?
এনে।
অ', অ' ঘৰত নিদিয়ে নি?
দিয়ে নেযাওঁ।
অ'।
উম। টচ আছে, এটা বনাই লৈছিলোঁ নিজে।
অ' ভাল নে বেয়া বা টৰ্চটো পোহৰ আছে নে নাই?
আছে দে জিলিকি যায় গোটেই আন্ধাৰত।
অ', অ' আন্ধাৰত গোটেইখন পোহৰ হৈ যায় নি?
উম।
মাছ দেখোন পলাব ইমান পোহৰ দেখি।
নাই সেইটো পোহৰ নহয়, চিধা যায় মানে পোহৰটো।
মানুহৰ চকুত পৰিলে ফুটি যাব দেখোন চকু। অ', অ'। মোৰ কাষতে গৰু এজাক আছে খেদি দিওঁ নেকি?
খেদ খেদ।
মাৰি দিলে নানিলো নহয় আকৌ, নহ'লে মোকে খুধ খুচিবহি আহি পিনে।
উম।
সেইটো কাৰণে।
এতিয়া কেতিয়াবা ৰুবি তহতে?
জানো কেতিয়াৰ পৰা ৰুৱে নাজানো নহয় মই, মই ঘৰতে থাকো।
অ' তহঁতৰ ফালে নদী চদি আছে নে?
আছে পাছফালে ওলাই নদী এখন আছে, মাছ নাইকিয়া নদী যেনিবা। উম মাছ নাইকিয়া নদী।
অ' আমাৰ ফালে এখন আছে মাছ যায় আৰু।
অ' তোৰ ফ্ৰী ফায়াৰ আইডিটো কিমান হে'ভি বা?
মোৰ লেভেল এইটি টু। তাৰপৰা পান লেভেল ছেভেন হ'ব এতিয়া।
অ' মোৰ লগৰতো আকৌ হান্দ্ৰেড লেভেল হৈ গ'ল কমপ্লিট।
অ' ৰীমোতটো দেখুৱাবি বাৰু আজি ৰাতি।
অঁ প্ৰাইম লেভেল এইট।
অ'।
অ'লড আইডি মানে পুৰা নাইন ইয়াৰ্চ অ'লড আৰু।
উম। এতিয়া নাইন এনিভাৰ্চাৰী চলি আছে বাৰু এইকিদিনতে পাইছ নে?
অ' পুৰা পুৰা ষ্টাৰ্টিঙৰ পৰা খেলিছিলো যে পুৰা। তোৰ চাগে দুই মা'হ হৈছে চাগে?
নাই এই চিক্স ইয়ৰ্চ হৈ গৈছে।
অ' বাৰুকে হৈছে যে, লাইক মোৰ পুৰা এক ক'ৰোৰ
মোৰ বেছি নাই মোৰ, এ টুৱেলভ কে হৈছে আৰু।
অ' বান্দোল বাৰু একেবাৰে পুৰা ভৰ্ত্তি আৰু। পইচাৰ পৰা ধৰি ফ্ৰী কে, ফ্ৰী ধৰি চব আৰু।
উম বানী বান্ধোল লৈছে নাই তই? ঔলদ বান্দোলটো।
অ' ঔলদ নিও চব আছে একোৱেই নাই বাকী আৰু মোৰ উলিয়াবলে। নতুন বাণ্ডল'টো আছিলে সেইটোও উলিয়ালো।
মোৰ আইদিটোত বাৰু ছিজন ৱান ছিজন টু ল'লইমত এইকেইটা আছে।
অ' অ' বেছি প্ৰ'ৰৱাইদি নহয় তেতিয়াহ'লে। মোৰটো আকৌ খাতৰনাক আইদি বেচিলে, এক ক'ৰোৰ মান পাম।
তই আইড এক ক'ৰোৰ নেপাৱ।
হা।
তোৰ আইদিটো এক ক'ৰৰ দি নিকিনে নহয় মানুহে।
কিমান কে কিনিব বা?
পঞ্চাশ হাজাৰ এক লাখলৈকে যাব।
অ' অ' তেতিয়াহ'লে মই খৰচ কৰা পইচাগাল এনেয়ে গ'ল মানে?
উম, সেইকাৰণে গেমত পইচা খৰচ কৰিব নালাগে।
ইয়ে, সিহে মোক শিকাইছে এতিয়া। তোৰ প্ৰাইম লেভেল ছেভেন বুলি কৈছিলি দেখোন?
মই পইচাটো ইনকাম কৰিছো, মোৰ এটা ইউটিউব চেনেল আছে মানে।
মোহে নাই যেনিবা
এ ছাবস্ক্ৰাইবাৰটো থ্ৰী মিলিয়ন হৈছে আৰু এতিয়া।
আহ। মোৰ ভাগৰ ফ'ৰ মিলিয়ন বাৰু এতিয়া ফাইভ মিলিয়ন হ'ব গৈ
উম। আজি লাইভ দিম আহিবি।
উম ময়ো লাইভ দিম আহিবি। দুটামান গিফ্ট কেইটামান দি দিম।
আজি খেলিবলৈ বেয়া হৈছে গৰমতটো বেছি হৈছে যে।
উম মোবাইল হেঙাই গৈছে চাগে?
কাৰেণ্টটো ইমান অহা যোৱা কৰি আছে ফোনটো চাৰ্জ দিবলৈও নহয়গে চাৰ্জ দিলে বেছি গৰম হৈ যায়।
উম, মই পকাত পেলাই দিওঁ সেইটোকাৰণে।
উম।
উম, ফেনখন ওপৰত লগাই লওঁ যিনিবা।
মই কোলাৰটোত আগত লই লওঁ তাৰ পৰা খেলো তেতিয়া চেচাকে থাকে।
উম। বৰফ এটুকা লগাই ল'বি পাছফালে।
কুলিং ফেন এখন আনিছো সাত হাজাৰ
অ'।
এতিয়া নতুন ফোন এটা চাইছো গেমিং বাইশ পঁচিশ হাজাৰ ভিতৰত আহিব।
অ'। কেতিয়া আনিবি বা ভালেই। কেতিয়া আনিবিবা মোবাইলটো?
আনিম অলপ পইচা গোটাইচো আও।
কিমান হ'লগৈ বা?
হৈছে পাঁচ হাজাৰ মান।
পাঁচ হোজাৰ মান হৈছে এনে ইউটিউবৰ পইচাগাল কি কৰিলি?
ৰেডি' পইচছাটো গেমতে লগাইছো।
ইমান গেমত লগাই নে ননচেন্স।
গেমৰ কাৰণে মোৰ এতিয়া ইউটিউবটো এতিয়া মোৰ হ'ল। নিমত লগাবই লাগিব। গেমে, গেমে বনাইলে না ইউটবটো মোৰ
অ'।
গেম প্লে তি অ, প্ৰমেম ভডিঅ' হৈ আছিলো তাৰ পৰা এতিয়া লাইভৰ ভিডিঅ' দি আৰু গেমৰ
অহ, গিবব কনে
লাইফ গিফ্টে দিওঁ বাৰু মই।
অ, কিমান আহে বা।
কি মানেহে
দিনে কিমানকে আহে, দিনে কিমানকে আহে মানে ভউজ?
বসু ম এঘণ্টাত লাইফ দিলে
তুমি মিছা কথা এটা কলে নেকি?
নাই কে কেনে নাহিব তই ক চিক্স মিলিয়ন গিফৱেদিলে।
অ, আহিবও পাৰে বাৰু কিমান ঘন্টা দ বা এঘন্টা
মইতো এ এঘণ্টা দি পেলাই আকৌ দুঘণ্টা ৰখি পেলাই তেনেকে দিওঁ দিনটোত চাৰিশ মান দিওঁ আৰু।
অ'।
হ'ব
অ'।